হেল্ল'
অ, কি কৰি আছা?
আছো ৰবা এনে। তুমি কি কৰি আছা?
ময়ো আছো ৰবা এনে। চাহ খালো এই মাত্ৰ। তুমি খালানে?
খালো ৰবা। আজি কেনেকুৱা গৰম পৰিছে ন একদম।
এ নকবা আৰু একদম মানে দিনত থাকিবই পৰা নাই।
অ বাকী কলেজ পাতি যাই আছা নে নাই তুমি?
অ মই গৈ আছো। আজি গৈছিলো। এই তাকে গৰমৰ কাৰণে একদম অশান্তি লাগি গৈছিল। গে আৰু আহি পাওঁতে
অ এনেওতো তোমাৰ আমাৰ ইয়াতে বাছত ঘূৰা ফুৰাটো বৰ অশান্তিৰ কাম। নহয় এনেও গৰমৰ দিনত আৰু বাঢ়ি যায় সেইটো।
অ হয় দিয়া। মানে এচি বাছ হলেও তোমাৰ বহুত দিগদাৰ আৰু আৰু এতিয়া তোমাৰ মানে বাছত একেবাৰে বহিবৰ কাৰণে চিটে পোৱা নাই। এই কেইদিন পুৰা একদম মানুহ ভৰ্তি।
তাকে মানে মানুহ বাঢ়ি গৈছে ন? মানুহ বাঢ়া হিচাপত তোমাৰ বাছবোৰৰ সংখ সংখ্যাও কম আমাৰ গুৱাহাটীত। আৰু গুৱাহাটীতটো জামটো জানাই কেনেকুৱা ধৰণৰ। ট্ৰাফিক হয় কৰবাত ওলাই গ'লে যাব নোৱাৰা আৰু ট্ৰাফিকৰ কাৰণে অশান্তি লাগি যায়।
সেইটোৱেই তোমাৰ মেইন প্ৰব্লেম। কৰোবাত মানে ঘৰৰ পৰা ওলোৱাৰ আগতে এইটোৱে চিন্তা যে যাই কিনে তোমাৰ ক'ৰবাত জামত ফাঁচিবই লগা হয় নেকি? সেই কাৰণে মানে কৰবাত যদি অ তোমাৰ ধৰি লোৱা কিবা বিশেষ কাম থাকে তেনেহলে ঘৰৰ পৰা পুৰা এঘণ্টা দুঘন তা আগতে ওলাব লাগে যে সময়ত যাই পাও নে নাপাওঁ।
অ এতিয়া তোমাৰতো চাগে কলেজ অলপ দূৰ হয়। ত' তুমি ৰাতিপুৱা ত সকলোৰে ক্লাছ এনেতো ন বজাৰ বা দহ বজাতে থাকে। ত তুমি কিমান মান সময় আগতে ওলোৱা, কিমান মান টাইমত ওলোৱা?
হয়। মোৰ মান সদায় তোমাৰ দছ বজাৰ পৰাই থাকে কিন্তু আমি আমি মই মানে ঘৰৰ পৰা তোমাৰ চাৰে আঠ বা আঠটা পঞ্চল্লিছ সেইখিনি মান টাইমত ওলাবই লাগে। মানে তোমাৰ তেনেকে প্ৰথমতে ৰিক্সাত যাই পিনে আৰু তাতে বাছ ৰখি আৰু বাছ বোৰতো এনে জানাই ৰখি ৰখি যায় মানুহ উঠাই উঠাই। তেনেকে দেৰ ঘন্টামান আগতে ওলাও আৰু দছটাৰ পৰা ক্লাছ থাকিলে।
হয় দিয় এই মানে বাছ বোৰৰ যিবিলাক আমাৰ বাছ বোৰ যিবিলাকে চলাই তেওঁলোকেও মানে কি। যি ধৰণে চলাই যিবিলাক আমাৰ বাছ ৰখা স্থান থাকে তাতে নৰখাই য'তে' তটে ম মানুদেখিলোঁ উঠায় দিয়ে ত সেইকাৰণে আমাৰ বাছৰ যিটো তোমাৰ আজি কালি এইবিলাকো বহুত ডাঙৰ ডাঙৰ হৈছে ন তাৰ ফলত তোমাৰ ৰাস্তাটোও ব্লক হৈ যায়। আৰু মানুহো অহা যোৱা কৰিব নোৱাৰা হৈ যায় গাড়ীবোৰো চলাচল বন্ধ হৈ যায় সেইকাৰণে তোমাৰ জাম মোৰ বেছি হৈছে দিয়াচোন গুৱাহাটীত আজিকালি
হয় হয় মানে তোমাৰ কি হয় গুৱাহাটী খ তোমাৰ যিমানে ডাঙৰ নহওক মানে কিবা ৰাস্তা বোৰ যেন সৰু সৰুৱে আৰু বহুত মানে আজিকালি বেছি অসুবিধা হৈ আছে তোমাৰ, তোমাৰ ফ্লায় অভাৰ থাকিলেও তেনেকে কিমান জাম হয় আৰু
উ
বাছ বোৰতো ক'বই নালাগে তোমাৰ মানে মানুহ চিট ফুল হোৱাতো বাদেই দিয়া তেনেকে মানে ভৰ্তি থাকিলেও তোমাৰ যদি বহিব জাগাও নাথাকে কৰ'ৰ পৰা যে কিমান মানুহ মানুহ উঠাব মানে তুমি সময় যে কৰ'বাত যাই পাবা সেইটো আশা কৰি তুমি ঘৰৰ পৰা ওলাবই নোৱাৰা
হয় দিয়া আৰু তোমাৰ এইবছৰ এই দুই বছৰতে তোমাৰ আমাৰ গুৱাহাটীত ইমান নতুন নতুন দলং হৈছে ডাঙৰ ডাঙৰ তথাপিও মানে যিটো জামৰ সংখ্যা ন আগতে যেনেকুৱা জাম আছিল তাতকে মানে তোমাৰ এতিয়া তুমি বাহিৰত ওলাই গ'লে দেখিব যে যাম টো বেছি হৈছে তুমি সেইটো কি ভাবা সেইটো অনুভৱ কৰিছা নে কেতিয়াবা
অ সেইটোতো বাৰু কৰিছোয়ে মানে আগতে তোমাৰ অ যদিও সি মানে তাৰ উন্নত নাছিল, তথাপিও মানে কিবা ধৰি লোৱা বাছত গ'লে বা তেনেকে মানে কিবা ইমান মানে জামত ফচা নাছিলো বা বাছ - ইমান ৰৈ ৰৈ যোৱা নাছিল কিন্তু এতিয়া মানে তোমাৰ কি হৈছে - জামটোতো কবই নালাগে আৰু ৰখি ৰখি যায় আৰু এই গৰমত তোমাৰ, এইফালে উ যাম জট মানে বহুত মানে অসুবিধাৰ পৰিছো আৰু। এইটো পিছলৈ কি হয় নাজানো। কিন্তু বৰ্তমান এইটোয়ে আমাৰ ক'ব গ'লে তোমাৰ অসুবিধা - ভিতৰত মুখ্য আৰু। কৰবাত যদি মানে তুমি যাব লগা হয়, এইফালেতো আৰু বহুতোতো উ মানে গুৱাহাটীতো তোমাৰ জনসংখ্যা বেছি। তাৰ ফলত গাড়ী মটৰো এখন ঘৰত তোমাৰ দুখনৰ পৰা তিনিখন গাড়ী তেনেকে থাকে। সেইকাৰণে যান জামটোটো এতিয়া বেছি হৈ গৈছে আৰু।
হয় দিয়া, আৰু মানে এইবিলাক যে দিছে তোমাৰ নতুন নতুন যিবিলাক বাছ দিছে ইলেক্ট্ৰিক বাছ, তেজপুৰ, ত' সেইবোৰৰ কাৰনেও যথেষ্ট সমস্যা। এতিয়া তোমাৰ গুৱাহাটীতটো এজাক বৰষুণ দিলে - চাৰিওফালে তোমাৰ বানপানী হৈ যায়, ত বানপানী হলে সেই বাছ - বোৰ তোমাৰ আহিব নোখোজে বেয়া হোৱাৰ ভয়ত। ত' তেতিয়া মানে মানুহবোৰৰে কষ্ট হয় দিয়াচোন, মানুহ বোৰে হয়তো বহু সময় বাছতে ৰখিব লগগীয়া হয়। নহলে তোমাৰ সেই লেতেৰা পানীবোৰ, আমাৰ যিবিলাক নলাৰ পানী সেইবিলাকো ৰাস্তাত- ওলাই বৰষুণৰ টাইমত ত, সেইবোৰ তোমাৰ খচি খচি পাৰ কৰিব লাগে। ত সেনেকুৱা অসুবিধা বহুত আছে। তুমি তুমিতো চাগে নিশ্চয় যিহেতু গুৱাহাটীত থাকা, ত' এইবোৰ সমস্যাটো দেখিছা। বিশেষকে তোমাৰ আমাৰ আমাৰ যোনটো বানপানী এজাক বৰষুণ দিলে যিটো বানপানী হৈ যায় কৃত্ৰিম বানপানী, ত সেইটোতো দেখি চাই চাগে? ত' এই ক্ষেত্ৰত তুমি কি ভাবা? ধৰা আমি যিবিলাক কৃত্ৰিম বানপানী যেতিয়া হৈ আছে বৰ্তমান সময়ত ত' সেই - তোমাৰ কম কৰাৰ কিবা উপায় তোমাৰ মূৰত আহেনে?
সেইটো মানে তোমাৰ কম কৰাৰ মুখ্য উপায় সেইবোৰ আমাৰ নিজৰ মানুহ - তে আ যিহেতু মানে জনসংখ্যা বেছি আৰু বৰ্তমান ব- হৈয়ে আছে জনসংখ্যা। গুৱাহাটীত ফ্লাইটবোৰতো কিমান তোমাৰ দুশ তিনি- মানুহ তেনেকে থাকে। আৰু তোমাৰ বানপানীৰ সমস্যাটো। এতিয়াতো ফ্লাই অভাৰ বনাই কিনেটো একেবাৰে, বানপানীতো পুৰা হৈয়ে থাকে। আৰু অলপমান বৰষুণ দিলে তোমাৰ কতোতো যাবই নোৱাৰিম। আৰু এইফালে তুমি এচি বাছ বোৰত আহিলে তুমি তেনেক - কে ফাচি যাব লগা হয়। আৰু এতিয়া নলা নৰ্দমাৰবোৰ যদি আমি মানুহ বোৰে নিজে চাফ চিকুনকৈ নাৰাখো, যতে ততে যদি জাবৰ জোথৰ পেলাও, তেনেহ'লে বানপানীতটো হ'বইে। আৰু মানে সকলো কথা বেলেগক দুখ দি লাভ নাই। মানুহবোৰে নিজেও। সজাগ হ'ব লাগিব। যদি ভৱিষ্যতলৈ আমি আৰু যাতে এইবোৰ অসুবিধাৰ সন্মুখীন। হ'ব লগা নহয়। গতিকে সকলোৱে যাতে। সেইটো মানে এইবোৰ নিয়ম মানি চলে যে, য'তে ত'তে জাবৰ জোথৰ নেপেলাই। বা যিকোনো আৰু মানে তুমি কি বুলি ভাবা যিহেতু আহ মানে, তুমিও চাগে এইবিলাক সমস্যাৰ সন্মুখীন হৈছা বা কেতিয়াবা এনেকুৱা পৰিস্থিতিত, পৰিছা আৰু।
হয়। অ, মইতো তোমাৰ যিহেতু আমি ইয়াতে কলেজ যাবলগীয়া হয় ত এইবিলাক সমস্যাতো বৰষুণ, নটো দিয়ে থাকে ন আজিকালি। বতৰৰ একো ভৰসা নাই, কেতিয়া কি বৰষুণ দিয়ে। ত' মানে মই দেখিছো আৰু মই নিজেও তোমাৰ বৰষুণত মানে যেতিয়া মই কলেজৰ সময়ত আছো। কিন্তু এবাৰ। ত মই কলেজৰ পৰা এই বাছৰ সমস্যাৰ কাৰণে তুমি কলেজৰ পৰা ম ঘৰ - খোজ কঢ় লগা হৈছিল বৰষুণৰ সময়ত। তেতিয়া মই তোমাৰ লক্ষ্য কৰিছো, যিবিলাক আমাৰ ফুটফাট ফুটফাত বোৰো মানে বৰ। একেবাৰে ভাল নহয়, কাৰণ তুমি কিছুমান। কিছুমান ঠাইত দেখা পাবা যে, প্লাষ্টিকৰ দৰে কিছুমান বস্তু ব্যৱহাৰ কৰা হয় ফুটপাথত। তাৰ ফলত কি হয়, যেতিয়া তোমাৰ বৰষুণৰ। দিন বা বানপানীৰ সময় চলি থাকে ত' তেতিয়া তাতে তোমাৰ মানুহ পৰি হয়তো। কট সৃষ্টি হ'ব পাৰে, তুমি হয়তো যিবিলাক আমাৰ ব। তাতে শুনা পোৱায় আৰু। মই ভাবো তুমি যিটো ক'লা তুমি বানপানীৰ ক্ষেত্ৰত যিটো মোক সুধিলা। ত, বানপানীৰ ক্ষেত্ৰত কি। কৰিব পৰা যায়, যিবিলাক ঠাইত বানপানী হোৱা যায় ত সেইবিলাকৰ যিবিলাক ফুটফাত। সেইবোৰ আ অলপমান ওখ কৰিব পাৰিলে। যিহেতু ফুটপথ বোৰত মাজেৰে পানীবোৰ পাৰ হৈ যায় তো ত সেইবিলাক যদি বেছি। হয়। পৰিমণ সেইটোও বৃদ্ধি হ'ব ফলত মানে সেইবোৰ ৰাস্তালৈ ওলাই অহাৰ যিটো সম্ভাৱনা সেইটো। কমি যাব, আৰু লগতে যিবিলাক ফুটপাথ বোৰতো জানাই তাতে ফুটফাথৰ ভিতৰত তোমাৰ বিভিন্ন ধৰণৰ। প্লাষ্টিক আৱৰ্জনা, বা কিছুমান সময়ত তোমাৰ মাটি চ টিউব ভৰ্তি হৈ যায় তো। ত' সেইবোৰ যদি সময়ে সময়ে তোমাৰ চাহা কৰা যায় তেতিয়াহলে যিটো। ধৰা, পানী বৰষুণ দি থাকিলেতো পানী বয়ে থাকিব আৰু পানী যদি যাবলৈ ৰাস্তা। ৰাস্তা নাপায়, যদি আৱৰ্জনাবোৰে সেই ৰাস্তাটো বন্ধ কৰি ৰাখে। তেনেহলে সেই পানীবোৰ তোমাৰ। আহ মানে আকৌ ঘূৰি আহিব ৰাস্তালৈ ত' সেইবাবে মই ভাবো যে তোমাৰ। মেইনলি বেলেগ একো কৰিব নোৱাৰিলেও, যিবাৰু আমাৰ ফুটফাথ আছে ফুটফাড। তোমাৰ কমচেকম যদি আমি চাফাক ৰাখিব পাৰোঁ ভিতৰত বা অলপ। ওখ কৰিব পৰা যায় তেতিয়াহ'লে। কিছুসংখ্যক সমস্যাৰ তোমাৰ সৃষ্টি হোৱাতটো কমি যাব। ব বৰষুণৰ দিনত।
হয় হয়, তুমি একদম ঠিক কথাই কৈছা যিহেতু মানে। তুমি মই বুলি নহয়, প্ৰত্যেক ঘৰ মানুহে বা গুৱাহাটীৰ মানুহ বোৰে এইবিলাক। সমস্যা মানে সন্মুখীন হৈছে, তোমাৰ অলপমান বৰষুণ দিলে এজাক বৰষুণত। তুমি মানে ইমান মানে বানপানী হৈ যায় কেইখনমান ঠাই আছে গুৱাহাটীৰ তাতেতো সোনকালে বানপানী পানী হৈ যায়। গতিকে মানুহবোৰে যদি নিজে এইবোৰ নিয়ম মানি চলে বা চৰকাৰেও যদি অলপ সুবিধা কৰি দিয়ে তেনেহ'লে অনাগত দিনত আমি এইবোৰ সমস্যা পৰা অলপমান মানে পৰিত্ৰাণ পাম আৰু আৰু যোৱা কেইবছৰ টো তুমি শুনি চাই চাগে কিমান জন শিশু বা এইব বছৰ টো অ কিমান মানে ফুটপাথৰ তাতে নলাত পৰি কিনে মানুহৰ মৃত্যু হৈছে। গতিকে যাতে অনাগত দিনত এইবোৰ আৰু আমি দেখা পাব লগা নহয় তাৰ বাবে আমি নিজে সজাগ হ হব লাগিব আৰু ফুটপাত বোৰো যাতে চৰকাৰে অলপমান মানে তেনেকে তুমি কোৱাৰ দৰে যদি ওখ কৰি দিয়ে বা কিবা ব্যৱস্থা লয় তেনেহলে সকলো ফালৰ পৰা ভাল হ'ব আৰু ন?
হয় হয় নিশ্চয় মানে অকল চৰকাৰে কৰিলেও নহ'ব দিয়াচোন মানুহে যিহেতু ত এতিয়া সকলো মান মানুহৰ হাততে শিক্ষা আছে বা গুণগত মানুহ মানে চবে সকলো কথা জানে। পঢ়া মানুহতো নাই বৰ্তমান সময়ত যিহেতু শিক্ষা লাভ কৰিছে ত' সেই গতিকে সেই শিক্ষাৰ উপব্যৱহাৰ কৰাতটো প্ৰয়োজনীয় আৰু নিজৰ সম যিহেতু সমাজত ত বাস কৰে ত' সেই সমাজৰ কথাও চিন্তা কৰিব লাগে নিজৰ ওচৰৰ পাজৰৰ যিবিলাক ঠাই আছে সেইবোৰৰ প্ৰতি লক্ষ্য কৰিব লাগে। বাকী তোমাৰ সমস্যাৰ কথা ক'ব গলে টো গুৱাহাটীত শেষ নাই নহলে পিছত কেতিয়াবা এই বিষয়ে আৰু আৰু ভালকে কথা পাতিম দিয়া নহলে এতিয়া ৰাখিছো।
অ পিছত আৰু এদিন পাতিম দিয়া। আজি বাৰু তোমাৰ লগত এনেকে আলোচনা কৰি ভাল লাগিল, আৰু পিছত সময় পালে কেতিয়াবা আলোচনা কৰিম বাৰু।
ঠিক আছে হ'ব দিয়া।
এতিয়া ৰাখিছো।